হেল্ল', অ কি কৰি আছা হে?
এ এনে বাহিৰত বহি আছো। ৰবা! এ লাইন নাই গৰম আৰু তাতে সেইকাৰণে বাহিৰতে বহি আছো, তুমি কি কৰি আছা?
এ মইও তোমাৰ এনে আছো ৰবা ঘৰৰ ভিতৰতে ফেনৰ তলত বহি এই গৰম মাহ ভাত কিবাকে আৰু বাচি আছোঁ আৰু কবলৈ গলে।
অ হয় নেকি? বাকী তোমাৰ এনে খবৰ পাতি কেনেকুৱা ভালনে?
খবৰ পাতি ভাল দিয়া চলি আছো কবলৈ গলে তোমাৰ ভালনে নাই।
মোৰ ভালে বাৰু। পিছে তুমি বোলে গাঁৱত গৈছিলা কিয় গৈছিলা মই মানে ভাবিল- তুমি এনে চাগে গলা নেকি তাৰপিছত দেখোন তোমাৰ ষ্টেটাচত পালো কিবা নামৰ কিবা এটা অনুষ্ঠান দেখিলো কিহৰ কাৰনে গৈছিলে কিবা অনুষ্ঠান আছিল নেকি?
অহা তোমাৰ এটা পালনাম অনুষ্ঠান আছিল পালনাম বুলি তাতে পালনাম হয় আমাৰ গাঁওত ডাঙ- ডাঙৰকেই হৈছিল এইবাৰ এশ বছৰ সম্পূৰ্ণ হ'ল। ত' তাৰে তোমাৰ অনুষ্ঠান আছিল এটা তাকেই গৈছিলো তোমাৰ অনুষ্ঠান টো চাই আহিলো নাম চাম। সেইবিলাক চাই আহিলো এ কথা হ'লা তাৰ
কি কথা বা কোৱাচোন?
তুমিতো শুনা নাই চাগে ন শুনা পাইছে বা, এই মানে আমাৰ কাষত আৰু অলপ দূৰত আৰু এই যিটো ড্ৰিল মেচিন বা তোমাৰ এই যিটো এই ৰদ কাটা মেচিন সেইটো চলাই আছে হা মানে এনেকুৱা শব্দ হৈছে তোমাৰ মানে কথা পাতিব ভালকে এনেকুৱা ন নপৰা হৈছে এনেকুৱা হৈ গৈছে আৰু
অ শব্দ শব্দটো শব্দৰ কথা নকবা দে মোক আমাৰ ইয়াতে তোমাৰ কালি কাৰোবাৰ এই যে পানীৰ বৰিং যে কৰে তাতে তোমাৰ ট্ৰাকত কিবা মেচিন এটা আনে ন?
হেল্ল'?
অ কোৱা?
অ মই ভাবিলো তোমাৰ মানে শব্দ অহা নাই সেইকাৰণে মানে কি হল কালি মানে আমাৰ ইয়াতে তোমাৰ কোনোবা এঘৰে বৰিং কৰিছে হা পানীৰ জানাইতো পানীৰ বৰ্তমান কি কিমান সমস্যা সেইকাৰণে বৰিং কৰিছে, তাতে আৰু গোটেই ৰাতিটো তোমাৰ ট্ৰাকখন চলাই থা থৈ দিছে কি বা মেচিন ইমান শব্দ মানে গোটেই ৰাতি মই শুবতো নোৱাৰিলোৱে আৰু ৰা ৰাতিপুৱাতো জানাই ইমান গৰম পৰিছে ৰাতিপুৱাও শুব নোৱাৰিলো এতিয়া যে গা চা কেনেকুৱা লাগি আছে? এই মানে শব্দবিলাক বৰ অশান্তি কৰেহে ক'বলৈ গলে বহুত মানে সমস্যা সৃষ টি কৰে দিয়া।
এ হয় হা, মানে কি ক'বা এই যিটো শব্দ প্ৰদূষণ বুলি কওঁ দিয়াচোন আমি আমাৰ আ তুমিতো পঢ়িব পাইছাই, তোমাৰ সমাজ বিজ্ঞান হওক বা তোমাৰ পৰিৱেশ যিবিলাক এ এনভাৰ মেন যিবিলাক ষ্টাদিছ আছে বা এনভাৰমেণ্টেল যিবিলাক বিষয়ে আছে সেই বিষয়েবোৰত তুমি ৱা বা ইয়াৰ ওপৰত পঢ়িবলৈ ত' মানে এনেকুৱা মানে শব্দ প্ৰদূষনৰ সৃষ্টি হয় এতিয়া মানে এতিয়াৰ দিনত এ তুমি কালি ক লা যে কা কিবা বোলে পানীৰ বৰিং হৈ আছিল, আ ট্ৰাকৰ ইমান শব্দ কৰি থাকে ত' এই এইটো শব্দ একো নহয়। তুমি এই চাৰিআলি যাবাচোন, আমাৰ এই বেলতলা চাৰিআলিত তোমাৰ এই শে- শেষ গধূলি সময়ত তোমাৰ বা তোমাৰ এই ৰাতিপুৱা দহটা -এঘাৰটা বজাত কেনেকুৱা এটা মানে শব্দ সৃষ্টি হয় তুমি নিজে ভাবি ভাবিবা চাইছা নে তুমি তুমিতো নিজে তাতে বাছত ৰখি থাকা বা তুমি যাবলৈ তোমাৰ বাছখন বাছ ষ্টেণ্ডত ৰখি থাকা, ত' কেনেকুৱা ধৰণৰ এটা যিটো হৰ্ণ আছে সেই হৰ্ণটো বজাই থাকে মানে মোৰ এনেকুৱা লাগে এনেকুৱা অশান্তি লাগে কেতিয়াবা মানে সেই যিবিলাক বজায় আছে, সেইবিলাক সেইবিলাকক যাই কিনে গালি দিওঁ নেকি এনেকুৱা মোৰ মানে খং উঠি যায় আৰু কেতিয়াবা ইমান হৰ্ণ বজাব লাগে নে মানে তোমাৰ কাণ বিলাক মানে এনেকুৱা মানে যিটো কোৱা হয় ন এ আমাৰ যিটো কয়। যিটো হেঁচা মাৰি ধৰে আৰু শব্দৰ দ্বাৰা এই শব্দৰ দ্বাৰা হেঁচা মাৰি ধৰা লাগে আৰু মানে ইমান মানে হৰ্ণ বজাব পাৰে নে আৰু তোমাৰ এনে বজাই থাকে আৰু তোমাৰ এনেই নহয় যে একবাৰ বজালে সেনেকে নহয় মানে হৰ্ণটো টিপি থাকিব আৰু মানে এটা মানে ধৰি লোৱা। এ -এক মিনিটমান তোমাৰ হৰ্ণণ্টোৱে টিপি থাকিব, মানে তোমাৰ হর্ণটোৱে মানে নবজালৈ তেওঁলোকৰ শান্তিয়ে নাই নেকি এনেকুৱা লাগে আৰু মানে ইমান হৰ্ণ বজাব পাৰে নে কোনোবাই, ইমানটো শুনিব নোৱাৰি দিয়াচোন মানে নিজৰ কাণ যি আছে সেই কাণবিলাকো মানে কেতিয়াবা হাৰ মানি যায়, ইমান আৰু শুনিব পাৰি নে? কেতিয়াবাতো মাথাৰ বি হৈ যায় আৰু ইমান মানে আৰু বাকি তোমাৰ গুৱাহাটীতটো জানাই হৰ্ণৰ বা তোমাৰ এই শব্দ যিটো প্ৰদূষণ শব্দ প্ৰদূষণৰ কিমান তোমাৰ আছে এই তোমাৰ কাষত কাম কৰি থকা হওক, যিবিলাক অ আমাৰ উৰণীয়া সেতু হৈছে তাৰে কাম কৰাই হওক, ৰাস্তাৰ কাম কৰাই হওক এই ড্ৰিল যিবিলাক আছে এই ড্ৰিল চলোৱা হওক বা ধৰি লোৱা তোমাৰ এই গাড়ী মটৰতো কথা নকওয়েই দিয়াচোন। মানে শব্দ প্ৰদূষণ দিনক দিনে বৃদ্ধি হৈ গৈছে।
সেইটো কিন্তু হয় দেই মানে তুমি যিটো ক'লা আমাৰ গুৱাহাটীত যিটো তোমাৰ এই হৰ্ণ হন বুলি যে কলা শব্দ মানে গাড়ীৰ যিটো শব্দ সেইটো কিন্তু জয়শটো বেছি মানে শান্তি নোপো আৰু ক'তো তুমি থাকি কিনে মানুহ মানুহৰ তোমাৰ এক ছেকেণ্ড ৰখাৰো ধৈৰ্য্য নাই। তোমাৰ যদি ক'ৰবাৰ এতিয়া বেলতলাৰ কথা কলা তুমি গণেশগুৰিৰ কথা ক'ব পাৰা, চানমাৰীৰ কথা ক'ব পাৰা মানে এইবোৰ ঠাইত ন মানুহবিলাক ইমান অধৰ্য্য তোমাৰ মানে অলপমান জাম লাগিলে তেওঁলোকে হৰ্ণ মাৰা আৰম্ভ কৰি দিব। মই মানে এবাৰ কি হ'ল মই তোমাৰ গৈছিলো অৰুণাচললৈ তাতে মানে মানুহবিলাকে ইমান ভালকে বুজি পায়, তেওঁলোকে মানে আমাৰ ইয়াতেতো জানাই নীতি- নিয়ম উম পালন নকৰে, যিবিলাক আমাৰ ট্রাফিক কৰ যিবিলাক নিয়ম থাকে, গাড়ীৰ সেইবিলাকতো পালন নকৰে, তোমাৰ ৰং চাইডে দি দিও গাড়ী সোমাই দিয়ে ন কিন্তু তাত তে তোমাৰ কি হ'ল এবাৰ যাওঁতে আৰু আমাৰ গাড়ীখন তোমাৰ মানে জানাই ন ৰাস্তা দুটা লেণ্ড থাকে আমাৰ এটা ফালৰ পৰা গাড়ী থাকে এটা ফা পৰা যাই থাকে ত আমি যাওঁতে গাড়ী যোৱা ছাইডতটো একেবাৰে মানে গাড়ীৰ ভিৰ আৰু একেবাৰে যাম কিন্তু গাড়ী অহা টো একডম খালি, তথাপিও মানে এখন গাড়ীও তাৰ পৰা আমাৰ যিটো যোৱা চাইড তাৰ পৰা এখন আনকি বাইকো তোমাৰ মানে নিয়ম উলংঘা কৰি মানে অহা চাইডটো। যে পাৰ হৈ যোৱা নাছিল আৰু তাতে তোমাৰ ইমান সময় যাম কমেও তিনি চাৰি ঘন্টা। জাম লাগিছে তাতে তাতে মানে এটা হৰ্ণৰ শব্দও মই শুনা নাপালো মানে মানুহ বিলাক। ইমান ধৈৰ্য ধৰি লাহে লাহে আগবাঢ়ি আছে কাৰণ জানে তোমাৰ এতিয়া হৰ্ণ মাৰিলেতো একো নহব জামত। ফচাৰ পিছত বস্তুবিলাক তোমাৰ একেবাৰে আগত যিখন গাড়ী থাকে সেইখন আগুৱালেহে। এতিয়া পিছৰ বিলাক আগুৱাব যিটো আমাৰ যিটো গুৱাহাটীত নহয় সেই গুৱাহাটীত মানে মানুহ বিলাক। সেইটো চিন্তাধাৰা বহুত কম। আৰু মানুহে ভাবে আৰু যে এই যিবিলাক শব্দ সেই শব্দবোৰেনো কি ধৰণৰ সমস্যা। সৃষ্টি কৰিব কিন্তু বৰ্তমান সময়ত যে তোমাৰ
এই যিটো তোমাৰ আমাৰ শব্দ প্ৰদূষণ বুলি ক'ব পাৰা তুমি এইটো শব্দ প্ৰদূষণে যে কে এনেকুৱা ধৰণৰ এটা সমস্যাৰ সৃষ্টি কৰি আছে সেইটো মানুহে বুজি নাপায় আমাৰ আমাৰতো জানাই চাগে। এই শব্দ প্ৰদূৰণ জোখাৰ বাবে এটা ডেচিবেল মিটাৰ থাকে নহয়। এতিয়া বহু সময়ত তুমি দেখিবা সেই ডেচিমেল মিটাৰ অতিক্ৰম কৰা শব্দবোৰ তুমি শুনাই পাবা আৰু গুৱাহাটীত। আৰু তোমাৰ বিশেষকে বেছি ডাঙৰ ডাঙৰ শব্দৰ কথা কবলৈ গ'লে এইবিলাক যে এৰু প্লেন বিলাক যে চলে বা ট্ৰেইনৰ শব্দ ক'ব পাৰা। বা যিবিলাক ৰকেট সেইবোৰৰ শব্দতটো ক'বই পাৰা। কিন্তু আমাৰ যিবিলাক দৈনন্দিন জীৱন তাতেতো মানুহে অলপমান ধৰা ধৈৰ্য্য ৰাখি বা শব্দ। সদ ব্যৱহাৰটো জানিব লাগে যে এনেতো হৰ্ণটো তোমাৰ সকলো সময়তে ব্যৱহাৰৰ কাৰণো। নিদিয়ে। জামত এতি ফচাৰ পিছত তুমি যদি মাজত আছা জামৰ মাজত আছা তেতিয়া তুমি হৰ্ণটো বজাই। তে তুমি বেলেগক মানসিক অশান্তি দিয়াৰ বাহিৰেতটো বেলেগ একো কাম কৰা নাই ত সেই চিন্ত ধাৰা কিন্তু। অসমীয়া মানুহৰ নাই মই এইটো দেখিছো বাকী তুমি কি ভাবা ধৰা। এই যিটো শব্দৰ কথা কলা বা শব্দৰ প্ৰদূৰ্ষণৰ কথা ক'লা সেইটো তোমাৰ কেতিয়াবা মা মানে অশান্তিকৰটো লাগে চাগে সকলোৰে সকলোৰে মানে অশান্তিকৰ লাগে কিন্তু তোমাৰ কিবা সমস্যা সৃষ্টি ধৰা কেতিয়াবা কৰবাত যাওঁতে ধ তুমি ভাল মনেৰে বা ভাল এটা‌ চিন তাৰে যাই আছা তেতিয়া এনেকুৱা ধৰণৰ কিবা সমস্যা দেখিছানে?
সমস্যা তোমাৰ বহুত হৈছে আ কি ক'ম তোমাক। মানে এই যিটো সমস্যা আমাৰ শব্দ প্ৰদূষণৰ এই সমস্যাটো তোমাৰ ইমানে বৃদ্ধি পাইছে যে তোমাৰ কি মানে এই ধৰি লোৱা মই এদিন আৰু এই চাৰিআলি বেলতলা চাৰিআলিত মই বাছ ৰখি আছিলো। দিয়া মানে কলেজ যাব লাগে ত তাতে মই থিয় দি আছিলো। মানে সেই ৰাতিপুৱা সময়ত এনেকুৱা ধৰণৰ হৰ্ণ বজাইছে ন মানে মোৰ এনেকুৱা খং উঠি গৈছিল মানে মোৰ যিটো মূৰ আছে মূৰটো মানে বিষাব। আৰম্ভ হৈ গৈছিল আৰু ইমান মানে জৰত মানে ইমান মানুহৰ মানে অহায় দিও গাড়ী যাব সহায় দিও গাড়ী যাব মানে ট্ৰেফিক পুলিচে মানে। কৰিব নোৱাৰে সেনেুৱা আৰু মানে গাড়ীটো জহ হয়হতো সোমাই দিয়ে আৰু মান অল জাগা পালে তাতে সোমাই দিয়ে আৰু অলপ ৰখি দিলে যিহেতু এটা চাইডৰ গাড়ী যাব লাগে ত সেই চাইড গাড়ী যাই থকা দেখা। পায় তেওঁলোকে কিন্তু তথাপিও সেই হৰ্ণটো বজাই থাকে মানে যিটো তোমাৰ এই মই ভাবোঁ আৰু এই যিটো আমাৰ। অ শব্দ প্ৰদূষণ আছে শব্দ প্ৰদূষণে আমাৰ যিটো কাণৰ যিটো শ্ৰৱণ শক্তি সেই শ্ৰৱণ শক্তিটো দিনক দিনে হে কৰিব পাৰে দিয়া বেছি দিবলৈকে আৰু যিমানে চাউণ্ড শুনি থাকিম ডেইলি লাইফত বা তোমাৰ দৈনন্দিন জীৱনত যিমানে যোৰ ডিবিধ মানে বহুত ডিবিদ আৰু চাউণ্ডবিলাক শুনি থাকি যিটো শ্ৰৱণ শক্তি আছে সেই শ্রৱণ শক্তি তোমাৰ অতি শীঘ্ৰেই হ্ৰাস পাব আৰু মই ভাবো আৰু আৰু তোমাৰ লগতে আমাৰ যিটো মানসিক হিচাপ। সেই মানসিক চাপো আমাৰ বহুত বৃদ্ধি পাব কাৰণ চাবাচোন তুমি যেতিয়া তুমি অধিক চাওনত গান শুনি থাকিবা বা তুমি অধিক চাউনত কিবা এটা বজাই থাকিবা তেতিয়া অতিৰিক্ত সময়ৰ কাৰণে যেতিয়া বজাব তেতিয়া নিজৰ মূৰটো এটা মানে মানে এটা আৰু বিষাব আৰম্ভ কৰে। তোমাৰ ধৰি লোৱা কাণ খনৰ যিটো আমাৰ পৰ্দা আছে পৰ্দাখনো কেতিয়াবা বিহাবলে আৰম্ভ কৰে ধৰি লোৱা তুমি হেডফোন লৈছা তুমি বহু সময় ধৰি হেডফোন লৈ আছা মানে ধৰি লোৱা তুমি দিনটো পৰা ৰাতি লৈ হেডফোন লৈ আছা হেডফোনডাল যি কয় আমাৰ কাৰণ যি লৈ থাকো সেইডালো লৈ আছা ত লোৱাৰ পিছত যেতিয়া তুমি এডাল খুলিবা তেতিয়া মানে মানে যিটো আমাৰ পৰ্দা আছে পৰ্দাটো মানে অলপ সময় বিখাব আৰম্ভ হ'ব সেইটোৱ সেইটোৰ ফলত কি হ'ব আমাৰ যে শ্ৰৱণ শক্তি শ্ৰৱন শিটো বহুত হানি মানে শ্ৰৱন শক্তি দিনক দিনে হ্ৰাস হৈ যাব। ত' মই ভাবোঁ আমি সদায় এটা নিয়মিতভাৱে আমাৰ যিটো শব্দ প্ৰদূৰণছে শব্দ প্ৰদূষণ ৰাখিব লাগে মানে বাঢ যাব সি তোমাৰ আমাৰ যিটো শ্ৰৱণ শক্তি কমি আহিব এতিয়া মোৰ কাষত ইমান জোৰে জোৰে সেই মানে তোমাৰ যিটো কাটাৰ মেচিন আছে য মানে যিব লহা কাটা সেই চলাই আছে মোৰ মানে ইমান অশান্তি হৈছে কথা পাতিবলৈ এতিয়া মানে মানে বহুত দিগদাৰ হয় মানে এইবিলাক মানে চলালে কাম কৰিব লাগে দিয়াচোন কাম নকৰাকো নহ'ব ন কিন্তু সেই বুলি তোমাৰ যেতিয়া তেতিয়াটো নোৱাৰি ন মানে এতিয়াই তোমাৰ তোমাৰ কথা পাতি আছো ত তোমালোক কথা পাতি থাকিলে সিভাগে যেন ছাউণ্ড নাইথাকে মইতো নোৱাৰিম যিটো মানসিক চাপৰ লগতে যিটো মোৰ খং সেই খংটোও বাঢ়ি যাব তো সেনেকুৱাই দিয় কিমান ক'বা আৰু শব্দ প্ৰদূষণৰ ওপৰত শব্দ প্ৰদূষণটো খতমেই হয় নাহেচোন দিনক দিনে
দেয়া হ'ব দেয়া ত ৰাখিছো দিয়া
অঁ হ'ব দিয়া।